হেল্ল'। অ উঠোনী। হেল্ল'। অ শুনিছা ন। শুনি পাইছা?
অ অ।
অ শুনি পাইছা? হেল্ল', অ হেৰি ক'ত থাকা তুমি?
অ পাইছো শুনিছো। মই গুৱাহ জ্যোতি নগৰ গুৱাহাটীত। অ অ খালে আপুনি খালে। খালো।
অ ময়ো খালো মইও বেছি দেৰি হোৱা নাই এ অলপ আগত খালো তাৰমানে মই বাহিৰত গৈছিলো এটা জাগ গাত গৈছিলো এ আহি পাওঁতে মোৰ দেৰি হ'ল ৰান্ধিবৰো মন নগল সেইকাৰণে মই দোকানতে খাই দিলো। অ এতিয়া বাৰু ঘৰত আহিছো মানে ৰান্ধোতে আৰু টাইম লাগিব ন। মই বহুত ত ভাগৰুৱা হৈ আছো সেইটো কাৰণত বাহিৰতে খাই দিলো। ইমান গৰম পৰিছে নহয় মই মানে এ এই ফেনখন লগাই হেৰি কৰি আছো। আহ তেনেকে তোমালোকৰ ফালে কেনেককা গ
গৰম বহুত গৰম। কিন্তু এবাৰ আন্ধাৰ হে আহিল বৰষুণ দিব বুলি নিদিলে চোন আকৌ ৰদ ওললে।
হয় ন আৰু আহিলেও কেনেকে আহে জানা অকমান দিয়ে দি পেলাই আকৌ নোহোৱা হৈ যায় হয়নে।
আহ সেনেকুৱাই হয়।
কথা এতিয়া মোৰ তাৰমানে অলপ প্ৰেচাৰটো ল' হৈছে অ। মোৰ মানে আলপ ল হৈছে মই সেই কাৰণে মানে কমপিলিট বেটৰেছত আছো মই বেছি তাৰ মানে য়ত নগলে নহয় তেনেকেহে যাও বেলেগ একোৱেই কাম কৰা নাই। যিমান পাৰে হেৰি কৰি আছো আৰু ৰুমতে থাকো বেছি মানে ৰ'দ লাগ ল মোৰ উ হেৰি হৈ যা মানে হে ল আছে যে
উম
সেইটো অলপ ৰেষ্ট কৰি ভাল হ'ব ৰ'বা এ অকনমান বিশ দিন মান ৰেষ্ট তাত থাকিলে উঠিয়াব তাৰ মানে আগতে খোৱা লোৱাটো ভাল কৰা নাছিলো কামত আছিলো অ এতিয়া মই ডেলি এ পাৰ মাংস অচ সেইবিলাকে আনি আছো। হিংঙি মাছ কুচিয়া মাছ এই বিলাক অ তাৰ মানে ঘটনাটো হ'ল মই ভবা নাছিলোঁ অ মই কাম কৰিছিলো তাৰ মানে কাম কৰোতে বাহিৰত খাওঁ মই ঘৰত একো হেয়ে নকৰো একচুৱেলি বাহিৰৰ বিলাকো সিমান ভাল নহয় ন উম আৰু টাইম টেবুল নাথাকে। মই যেতিয়া মন যায় তেতিয়া খাওঁ সেইটো কাৰণত হৈছে। এতিয়া এ বিশ দিন মান অলপ ৰেষ্ট কৰিলে ঠিক হৈ যাব।
অ অ আপুনি চাকৰি কৰিছিল।
ক'বা মোক কাম কৰি অৱস্থা কাঢ়ি গ'ল চাকৰিয়ে কৰিছিলো। তাৰমানে প্ৰেছাৰো আছে প্ৰেছাৰটো থাকিব দিয়া চোন প্ৰভেট কাম হয় নে নহয় পেচাৰ এই ফালে মই টাইমত ভাত নাখওঁ মই ইমান ভাবা নাই আৰু ইমান কথা কিন্তু আমি ছোৱালী মানুহ ন মানে অকণমান খোৱা লোৱাটো ধ্যান ৰাখিব লাগে। দে উম সেইটো কাৰণত মানে এফেক্ট টো লগে লগে নহয় তোমাৰ প্ৰতিক্ৰিয়াটো দেৰিকে হয় এতিয়া কাম চাম চব বাদ দি দিলো এতিয়া কাৰণ প্ৰথম দেহাটো হয় ন তাৰ পিছতহে বাকী উম সেইটো আৰু তুমি কিবা কৰা নেকি? কি
মই টিউচন প এতিয়াও মানে টিউশনত যাব ওলাইছ আৰু
অ অ অ কিহৰ টিউচন কৰা?
মই অল চাবজেক্ট ই কৰাও স্পোচিয়েল নাইন টেনৰ হলে, আৰু হ অসমীয়া আৰু ইংলিছ কৰাও।
অ ইংলিছ মিডিয়ামৰো কৰা নেকি?
অ কৰাও
অ অ ইয়াতে ক'ত থাকা বুলি কয়? জ্যোতি নগৰ
অ জ্যোতিনগৰ
অ তুমি মানে গুৱাহাটী ৰে হয়।
অ গুৱাহাটীৰে হয়।
অ হয় হয় হয় মই হেৰি থাকো এই তোমাৰ উম হেৰি যে নাৰেংগীৰ ওচৰত যে মদঘৰীয়া আছে যে
অ অ মন কৰি উ মোৰ তাতেও টিউচন আছে। তেটা
অ আচ্ছা আচ্ছা আগতে মই কৰিছিলো এতিয়া নহয়। অ মই আগতে কৰিছিলো। মানে চাৰি বছৰ মান আগত অ কিন্তু সেনেকে কৰিম বুলি নহয় ওচৰৰ মানুহ বিলাকে আহি ধৰে তেনেকে কৰি দিছিলো কিন্তু তাৰ পিছত বাদ কিয় দিলো জানানে? ইমান কষ্ট কৰি ছয়টা বজাত অফিচৰ পৰা আহি পাওঁ তাৰ পিছত টিউচন কৰিব ইচ্ছা নাযায়। হয়নে তাৰমানে কিবা কৰি তাৰে মোক ইমান জৰে ধৰিলে মেট্ৰিক দিছে অ তাৰপিছত পাছ কৰি গ'ল মই আৰু নলওঁ আৰু সেইটো আৰু এটা দায়িত্বও থাকে দিয়াচোন হয়।
অ থাকে ললে মানে এতিয়া মোৰে কেতিয়াবা এনেকুৱা হয় বহুত গা বেয়া থাকে। কিন্তু ইফালে একজাল সেই কাৰণে উপায় নাই যাব লগগীয়া হৈ যায়।
অ
সহঁত এতিয়া সিহঁতৰ বেমাৰ হলে কথা নাই মোৰ
অ এতিয়া তুমি সধা সেইটোকে কৰিছে। বেলেগ কথা মই যে চাকৰি কৰি ছটা বজাত। সি আৰু নোৱাৰি হয় নে ন? হয় নোৱাৰি আৰু অলপ কৰিব ও লাগিব দিয়াচোন এনে আৰু লম বুলি কলে তো হয় নে নহয় অলপ ধৰা যদি মই ভাল নিজে পঢ়ি নাযাও আজিকালিতো বহুত টান হৈছে। উম তেতিয়াহ'লে আৰু এনে ধৰা যদি ভাল ৰিজাল্ট হয় তেতিয়াহে ভাল লাগে মনটো। উম সেইটো কথা অ এ মই তেনেকে পাইছিলো, মোৰ আৰু বান্ধৱীও কৰে হেৰি কৰ এ এনেকে কোনোবা আছে, কৰিবি নে? মই বোলো নকৰো দেই আৰু, কাৰণ আজি কালি মই জানো, মই তাৰমানে সেইবিলাক কিতাপ চিতাপ আনি পঢ়িবও লাগে আজিকালিতো ইংলিছ মিডিয়াম জানাই,
অ' অ' উম আৰু মেক্সিমাম ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰে মানে টিউচন থাকে। অসমীয়া মিডিয়ামৰ ইমান নহয়ে আৰু অকল ইংলিছৰ বা হা মেথছৰ লয়, বা চাইঞ্চৰ, বাকী চাবজেক্ট নলয়। ইংলিছ মিডিয়ামৰ এতিয়া কিছুমান এনেকুৱা থাকে, মাক দেউতাহঁতে আছামিছ মিডিয়ামৰ হয়, যে ইংলিছ মিডিয়ামত, তেতিয়া দিকদাৰ হয়। তেওঁলোকৰ আৰু কিছুমান এনেকুৱা থাকে ন চনো আছে ইয়াৰ
হা হা হা হা
ন তুমি ঘৰত গৈও পঢ়োৱা নেকি?
অ' মই ঘৰত গৈও পঢ়াও।
অঁ, অচিনাকি মানুহৰ ঘৰত যোৱা?
অ' যাও ইয়াত। গুৱাহাটীৰ ভিতৰত যাওঁ।
অ' মানে ভয় নালাগে?
নাই, প্ৰথম টাইমত লাগিছিল, তেতিয়া মানে দেউতা থ'ব গৈছিলে। কিন্তু এতিয়া কৰোতে কৰোতে অভ্যাস হৈ গ'ল।
অ'। মোৰ বাৰু ঘৰত আহিছিলে, কিন্তু এনে মই মানে অলপ ভয় লাগে, অচি চিনাকি মানুহৰ
অ' প্ৰথম ভয় লাগে, কিন্তু আম আমি মানে মেক্সিমাম ধৰক মাহঁতৰ লগতেই কথাটো পাতি লওঁ।
অঁ আচ্ছা-আচ্ছা অঁ মানে চাই লোৱা ন, ফেমিলি আছে নে নাই, তেনেকে, অঁ। মই মানে নহয়, মই -মই এ এ-এ এজনী ছোৱালীক কৰিছিলোঁ। মানে উম মানে মোক আ ঘৰত মানে অনুৰোধ কৰিলে আৰু হাঁ। তাৰপিছত ছোৱালীজনী মানে ডাঙৰ ছোৱালী, মেট্ৰিক দিব আৰু। মোক আহি কৈছে, কি মই আমি বোলে ল'ৰা পাইছো বোলে, ল'ৰাক নি দিওঁ বোলে, অকল বোলে ছোৱালীক হে দিম। তুমি আৰু কৰা আৰু কিবা কৰি, ইমান জোৰ ধৰিলে মই কৰিলোঁ। হা মই বোলো মোৰ ঘৰত আহিব লাগিব, ঠিক আছে, ত' ঘৰত আহিলে অঁ তাৰ পিছত এ তাৰপিছত মই নিজে আৰু চেঞ্জ কৰিম মানে ভেৰি কৰি দিলো সিহঁতৰ ঘৰত যাম বুলি আমাৰ ঘৰত আলহী আহি থাকিলে পঢ়াব নোৱাৰোঁ। বুজিলা, অঁ কিন্তু সিহঁতৰ ঘৰতটো আমাৰ ঘৰৰ এক একদম ওচৰত। তে তাৰ পিছত মই সিহঁতৰ ঘৰত গ'লো, ইমান নহয় মানে তোমাক ইমান সন্মান কৰে, তোমাৰ মানে মই আৰু নকৰো বুলি কওঁ। কব নোৱাৰিলোঁ। যায় পোৱাৰ লগে লগে মানে তোমাৰ।। চাহে কিবা কিবি এক।। একদম ভৰ্তি কৰি আৰু মাক দেউতাকেও নমস্কাৰ।। দিয়ে মানে তোমাক বহুত।। সন্মান কৰে।
অহ
নকৰো বুলি ক'ব নোৱাৰিলো কিবা কৰি তাই মেট্ৰিক।। টো পাছ কৰিলে। মোৰ চেকেণ্ডেৰী সিহঁতৰ মানে।। ছেকেণ্ড ডিভিজন মানে বহুত আৰু বুজিলা। মানে মানে ফেইল কৰি আছিলে তাই।। অ মই বোলো ৰক্ষা তেনেকে ভালো লাগে দিয়া তেনেকে পাছ কৰিলে অ মই তাৰমানে আগতে স্কুলটো পঢ়ো পঢ়াইছিলো শিক শিক্ষয়িত্ৰী হিচাপত এ তেনেকে আৰু তাৰপিছত এই সেনেকৈ হ'ল আৰু তুমি হেৰি এনেই তোমাৰ ঘৰত কোন কোন আছে
অ মাল যে দাদা বৌ আৰু মই
অ ঠিকে আছে আহিবা আমাৰ ঘৰতো কেতিয়াবা
অ হয় দিয়ক আপোনাৰ কোনখিনিত অ নলবাৰীৰ কোনখিনিত থাকে পেট্ৰল পামৰ ওচৰত
অ পিছত মই জনাম দিয়া হা আৰু এতিয়া কি কৰিবা তুমি
এতিয়াতো আৰু আহ আহ আজি আছে আহ ওলাই আহিলোৱে টিউচন
অ আকৌ টিউচনত যাব তোমাক মানে কি একদিনত কেইটামান কৰা
একজেকটো ছয়টা মানলৈকে গচি যায় সেইটোৱে ন পাঁছ ছঁটা
অ অ মই হেৰি মোৰ চাবজেক্ট মোৰ অসমীয়া চাবজেক্ট অ মই অ অসমীয়া কিন্তু মই হায়াৰ ছেকেণ্ডৰীৰো কৰাব পাৰো অসমীয়াৰ হলে মই মানে হেৰি কৰিছো মোৰ মই একদম মাষ্টাৰ ডিগ্ৰী কৰিছো যে মই অসমীয়া হ'লে মই হায়াৰ ছেকেণ্ডৰীও কৰিব পাৰোঁ অ কিন্তু মই সিমান কৰা নাই মই মেট্ৰিকলে কৰি পছো বাৰু তেনেকে তুমি কি অংক চংক পঢ়োৱা নেকি বাকী
অংক ক্লাছ এইটলৈকে পঢ়াও তাৰে নাইন টেনৰ অংক নকঢ়ও মই নিজেই টান পাইছিলো নন টেনৰ অংক
অ তুমি এনে হেৰি মানে ইংলিছ মিডিয়ামৰো কৰোৱা নেকি
অ ইৎলিচ মডিয়া ম হমান
অ কিবা স্কুল চুলত কাম কৰা নেকি
অ কৰিছিলো এয়া হ বখন স্কুল এতিয়া জয় বগ বুজি পোৱা নাই ভইচতো ঘৰৰ পৰা ঘূৰিলোঁ স
তুমি ইংলিছ মিডিয়াম হয় নেকি
নহয় মই আছামিজ মিডিয়া
এনে প্ৰব্লেম নপোৱা পোৱা মানে এনে কোনো হেৰি নোপোৱা ন
তাৰপ অ এম বাল একদম হেৰি আছিলেজ আছিলা বুজি পোৱা নাই ভইচতো হয়
অ ঠিকে আছে পাৰিলে ভাল ঘৰতো পঢ়া চাগে ন
অ পঢ়া নাযায় বছৰত মানলে মইি পা চাৰে আঠ মটাত তেতিয়া আৰু ক'ত পঢ
অ
গঢ়াৰ সিহঁতৰ লগত মানে সিহঁতৰ গোটতো বহি বহিয়েই মানে এতিয়া হৈ গ'ল আৰু
অ মানে কৰোতে কৰোতে অভ্যাস হৈ যায় ন মোৰ যে কিতাপৰ লগত সম্পৰ্কই নাই মই নো নোৱাৰো তাৰ মানে
চাবা মানে মই এতিয়া ফাইভৰ এডমিশ্যন কৰালো ন গতিকে মই কি কৰিম এতিয়া মোৰ নিজেও পঢ়িব হৈছিলে
মই চাকৰি সোমোৱাৰ পৰা পিছত পৰা মানে মোৰ কিতাপৰ লগত সম্পৰ্কই নোহোৱা হৈছে আৰু
অ অ
এইটো এটা কথা ঘৰৰ ঘৰৰো কাম কৰিব লাগে এইফালে চাকৰিৰো টাৰ্গেট থাকে নহয় অ হা
দছ মিনিট হল ছাগে মই কাপোৰ কিনা মই ঘৰ গৈ কিনে ফোন কৰিম